কি খবৰ?
ভাল ভাল। তোমাৰ?
ভালে দিয়া। কি কৰিছা?
এ মই ইণ্টাৰ্ণশ্বিপত গৈছিলোঁ। অ ঘৰত আহিলো এতিয়া ফ্ৰেছ হৈ পিনে বিচনাতে পৰিছো আৰু অলপমান।
অ আজি কেনেকুৱা গ'ল দিনটো ইণ্টাৰ্ণশ্বিপৰ
আজি আজি ভালেই গ'ল ভালেই মানে কি আৰু তোমাৰ আজি অকমান হেৰিৰ বিষয়ে একাউন্টিঙৰ বিষয়ে শিকালে।
উম উম
কেনেকে এইবোৰ ৰিছিপ বনাই পেইমেণ্ট কৰে সেইবোৰ বিষয়ে শিকালে। লেপটপ মানে কম্পিউটাৰত। সেইয়াই চালো আৰু আজি যিহে গৰম পৰিছে জল্দি গুচি আহিলো।
সঁচা ইমান গৰমটো ইমান দিছে দিনক দিনে।
তাকেই তো প্ৰায় ইমান গৰম সেইকাৰণে গুচি আহিলো আৰু ইমান দেৰি থাকিব নোৱাৰিলো।
অ মইও গৈছিলো আজি তোমাৰ সোনকালেই আহিলো।
হয় নেকি?
উম উম
কইলা যি ৰ'দ দিছে
তাকেহে।
সোনকালে আহিব দিয়ে ন।
অ দিয়ে আমি গুচি আহো একো নকয়।
মানে এইটো তম এইটো একচেলি আমাৰ ওপৰতে কথা আমি কেইঘন্টা মিলাও ন।
অ এতিয়াতো আমাক সিহঁতে পইচাও নিদিয়ে ন ত সেইটো আমাৰ ওপৰত কথা।
এইটো আমাৰ ওপৰত কথা সেইটো এইটো ভালে কৰিলা জল্দি গুচি কিন্তু তোমাৰ টাইম টো আকৌ নিমিলিব যে ফিফটিন ডেইছ ন নহব মানে ওৱান টুৱেন্টি আৱাৰ্চ আ জল্দি গুচি আহিলে ফিফটি হেৰি বেছি দিন কৰিব লাগিব।
এনেই মিলাই ললে হ'ল টাইমটো অলপ।
নেক মিলাই মিলা তাহাঁতি ইমান চাই নাথাকে ন টাইম চাইম তুমি নিজৰ মতে দিলেও।
অহ নাচায়।
আমাৰো একে
আমাৰ যে হেৰি ডিষ্ট্ৰিক লাইব্ৰেৰীৰ দহ দিনৰ ওপৰত ইনটাৰ্ণশিপ কৰি দিছে।
কি কোৱা?
উম টাইম বৰাই বঢ়াই কাৰণ ইমান ষ্টুডেন্ট মিলাব নোৱাৰে ন
আমিও সেনেকে কিবা এটা মিলাব লাগিব ৰবা দহ দিনত কিন্তু কেনেকে পাৰে মানে বহুত জল্ডি ক'ব লাগিব
টাইমটো সেনেকে তোমালোকে মৰ্ণিং টাইমটো চাবা ট্ৰেন থাৰ্টিত গ'লা বা দচটাত গ'লা সেনেকেই দুপৰীয়া টাইমটো মিলাই দিবা অ
হব
তাকে
অহ বাকী বাকী কি কৰি আছিলা এতিয়া
মইও সেই ইণ্টাৰ্ণশিপৰ পৰা আহি শুয়ে আছিলো
হয় নেকি এই কে টোপনিয়ে ধৰে ন ভাগৰে লাগে
অ এইখিন টাইমত বেছি টোপনি ধৰে
বেছি টোপনি ধৰে তাকেতো
এটা কথা মন কৰিছা
কি?
এ আই হোৱাৰ পৰা আমাৰ ইমান সুবিধা হৈছে ন
এ আই অ এ আই হোৱা পৰা ন ফটো চটো এডট ফটো এডিট বুলি নহয় সেইটো বহুত কত মানে বহুতৰ কাৰণে ভাল হৈছে আৰু সুবিধা হৈছে
তাকে মানে এইটো এইটো কৰা বহুত খিনি সুবিধা হৈছে তুমি কিবা নোৱাৰিলা পটককে চাৰ্চ কৰিলা
অ পুতুককে চাৰ্চ কৰি দিলে আহিয়ে যায় আজিকালি
তাকে
আৰু তোমাৰ উম এ আই তোমাৰ যেনেকে ভাল মানে ভালকে ইউজলে টো ভাল খালি
উম উম
বেয়া ইউজো কৰে নহয়
সেইটোৱেতো
সেইটো কাৰণে ভয় লাগে কিন্তু আজিকালি মই মানে দেখিছো এ বেলেগে চাগে অলপমান বেলেগ টাইপৰ এ আই কিবা হেৰি ইউজ কৰে চাগে কিন্তু মই মানে দেখা মতে এ আইত পুতুককে ঘপকে জি টি ফটো এডিট কৰিব নোৱাৰি জানান নে নহবা মানে এনেকে আহি যায় যে এইটো ইলিগেল একচন হয়
অ অ
কৰিব নোৱাৰি এনেকে আহি যায় লিখাত
কিন্তু বহুতে কৰেও দিয়াচোন এ আইৰ পৰা কিছুমান বদমাচি
অহ
আমাৰ ভাল হৈছে এতিয়া লাইব্ৰেৰীত যাওঁ নহয় পতককে কিবা এটা তাৰে বিষয়ে নোৱাৰিলে মাৰি দিলে গোটেইখিনি আহি যায় ভালকে
অ সেইটোতো আমাৰো ভাল আছে আমি ইন্টানশ্বিপত যে এইকেইদিন যদি কিবা এটা ধৰি লোৱা আজিয়ে দেই আমাক কিবা এটা সুধিছিলে পাৰা নাছিলো এনেকে মাৰি দিছো তিতিয়া আহি গৈছে আৰু ইন ডিটেইলছ আহি যায় ধুনীয়াকে আহি যায়
অ তাকে আৰু কিবা এটা কুৱেশন কৰিলে ইমান ধুনীয়াকে বুজাই দিয়ে
হা
কিবা যদি কুৱেশন কৰো ইমান ধুনীয়াকে বুজাই দিয়ে
ইমান ধুনীয়াকে বুজাই দিয়ে অসমীয়াত সুধিলে অসমীয়াত কব ইংলিছত সুধিলে ইংলিছত মানে যি লেংগুৱেজত লাগে চব লেংগুৱেজতে দিয়ে জানানে
তাকে
ভাল হৈছে বিৰাট আহাৰ পৰা এ ডেভলপমেন্ট হৈছে অলপ গম পাইছা
উম
মোৰ এডুকেশ্যনৰ ক্ষেত্ৰতো অকমান হেৰি ভাল হৈছে জানিব পাৰিছো আৰু তোমাৰ কেতিয়াবা পেপাৰ ধৰি লোৱা একজামৰ আগত পেপ পেঁপাৰ চেপাৰবোৰ পেঁপাৰ কৰিব হৈছে তেনেকুৱা হা পেঁপাৰখন ফটো মাৰি তুমি দি দিলে এয়াত আহিয়ে যায় কুৱেশচন এনচাৰছএ ধ মানে অম পুৰণা পেঁপাৰবোৰ যদি ফটো মাৰি পিনে দি দিয়া এনচাৰছ বোৰ যে আহি যায়
অ অ
লাগিলে আমাক
ভাল হৈছে বহুতৰ কাৰণে আৰু তোমাৰ আমাৰ উম তোমাৰ এই চি আছে নাই ইংলিছ
কি কৰিছা
এই চি আছে নে তোমাৰ এই চি
অ এই চি মোৰ ইংলিছ হয়
ইংলিছ ন এই চি টো এ আই বিষয়ে আহিছিলে তুমি লিখিছানে
অ মোৰ মানে সেয়া মোৰ যে বেমাৰ হৈ গ'ল মোৰ একজামটো বেক লাগি গ'ল না এই চি একজাম
অ
দিয়া নহল
আছা অ আচছা সেইটো একজাম দিয়া নহল ন তাতো এ আইৰ বিষয়ে আহিছিলে
উম অ তাতে কিন্তু তোমাৰ এই টেকনলজি এইবিলাকৰ বিষয়ে আহে চাবাচোন
অ সেইবোৰ টেকনলজিৰ বিষয়ে আহে সেইটো মেইল চেইল কৰা এইবোৰ কেনেকে কি কৰে মানে এই চিখন এনেকুৱাই আৰু
সেইটোৱেই টো
মানে এডুকেশ্যনৰ ক্ষেত্ৰত মানে এয়াই ডাঙৰ পৰিৱৰ্তন আনিছে আৰু আগতে ষ্টুডেন্টবোৰে নোট আৰু টিচাৰ্চৰ পৰা পৰা মানে ওপৰত বেছি ডিপেণ্ড কৰিছিল ন ডিপেণ্ডেণ্ট আছিল
অ
হোৱা পৰা আৰু নিজে নিজে কৰি লয় মানে পায়ে যায় নিজৰ লাৰ্নিং ষ্টলবোৰো হেৰি হয় পঢ়িবও ভাল হয়। বুজ বুজিবও সুবিধা। সেইয়াই আৰু চব ক্ষেত্ৰতে ভাল হৈছে।
অ টিচাৰ্চ বিলাকৰো হেল্প হয় মানে এ আই বেচ লাৰণিং প্লেটফৰ্ম মানে ষ্টেপ বাই ষ্টেপ লাৰ্ণিং দিব পাৰে জানা। মানে লাৰ্ণিংহে ওলাইছে এক্সপ্লেনেশ্যন দিব পাৰে।
তাকে
লেং মানে লেংগুৱেজ লাৰ্ণঙে হওঁক কৰ্ডিনেটিং হওক বা ৰিচাৰ্জ আৰু প্ৰজেক্ট
আৰু তোমাৰ এডুকেশ্যন চেক হ হ
বহুত হেল্পফুল আৰু সেইটো কৈছোঁ।
অ আৰু তোমাৰ চাবাচোন এডুকেশ্যন চেক্টৰত এয়াই মানে ডাঙৰ পৰিবৰ্তন আনি আছে। ছে
এডুকেশ্যন চছেক্টৰৰতো আনি আছে আনি আছে।
ভাল হৈছে এ আই হোৱাৰ পৰা। কিন্তু কিছুমানে আৰু জি টি ইউজ নকৰিলে হয় কিছুমানে আকৌ ব মিচ ইউজ কৰে ন বস্তুবোৰ।
সেইটোয়ে আৰু আগৰ ষ্টুডেন্ট বিলাকে ভাবে এ ইচ্ছাৰে দিব লিখিম। এতিয়াতো তাই ইয় পৰাই চব লাই পিনে নিজে কৰিব পাৰে।
অ তাকেতো আগৰ ষ্টুডেন্টচ বিলাকে ৰখি তাকে টিচাৰে দিব কৰিম। আজিকালি আৰু ভাল ভালেই হৈছে। বিজনেছৰ ক্ষেত্ৰতো এয়াই ইয়াৰ হেৰি কি কয় এইবোৰ প্ৰডাক্টিভিটিবোৰ ভাল হৈছে। বাঢ়িছে আৰু বহুত।
তাকে আজিকালি চবেই ইউজ কৰে চাবাচোন।
চবে চবে চবে
ভালকে কৰিলে ভালেই ন।
ভালকে কৰিলে ভাল মানে কি জানা কাষ্টমাৰ কাষ্টমাৰ চাপোটাৰ চাপোটাৰটো চেট বোটবোৰ ইউজ হৈ আছে ন। যিহেতু টুৱেন্টি ফৌৰ আওৱাচ মানে কুৱেশ্যনচ কুৱেশ্যনৰ এঞ্চাৰ দিব পাৰে আৰু এ আই থ্ৰুৱেদি। আহিয়ে যায় মানে চাৰ্চ কৰি দিলে বা কিবাক সুধি দিলে আহিয়ে যায়। বিজনেচৰ মানে এইবহুত বিজনেছৰ ক্ষেত্ৰতো ভাল হৈছে। ফাৰ্ষ্ট চাৰভিছো পায়। অনলাইন মানে অনলাইনে হওক বা অফলাইনে হওক।
আহ
সেইটোয়ে আৰু ভাল হৈছে।
আৰুতো তোমাৰ হা কোৱা কোৱা কোৱা তুমি কোৱা
কিন্তু কি আৰু তাৰে উপৰি মানে কি ফেক ইমেজেছ বা ফেক ভিডিঅ'জ এইবোৰ আৰু মিছ ইমফৰমেচন ক্ৰিয়েট কৰিবলে। অ এ আইত নিউছ চিউজ ন এদিন চেদিন কৰি
অ কিন্তু বহুতে এডিট কৰে জানানে ইয়াৰ পৰা
কৰে কৰে। সেইকাৰণেতো ৰেচপনচিবল মানে ৰেচপনচিবল ইউজ বহুত ইম্পৰ্টেণ্ট। চাই মানে আৰু। চাই বহুত ইম্পৰ্টেন। ৰেচপনচিবিলি ইউজ কৰিবলে।
উম
নাহবা মানুহে যি টি কাম কৰে ন
তাকে এ চাবাচোন মবাইলত আহিয়ে থাকে কিমান এডিট কৰা ভিডিঅ' এইবিলাক পাই থাকো।
অ জিটি এডিট কৰে পাই। কিন্তু মই কি জানাম মই ভাবো ফিউচাৰৰ কথা ভাবিলে আৰু যদি ফিউচাৰৰ কথা ভাবা।
কোৱা হেল্লো' হেল্ল
হেল্লো' শুনিছা?
আহ
মানে সেইটোৱে বোলো। যদি মানে ফিউচাৰৰ কথা ভাবা ন ফিউচাৰৰ কথা ভাবা ভাবিলে মেনে মানে মই ভাবো এআই আৰু টেকন'লজী আৰু এডভান্স হ'ব।
অ
তেতিয়ালৈ আৰু
তাকে
মানে যিমান মানে যিমান টেকনলজি আগবাঢ়িব সিমান মানে সিমানে। হিউমেন স্কিলছ বা ক্ৰিয়েটিভ। ইমোশনেল। সেইবোৰ আৰু ইম্পৰ্টেঞ্চ আৰু বাঢ়িব সেইবোৰৰ।
অ। দিয়া ভাল লাগে ইমান দিনৰ মূৰত তুমিও গোটেইখিনি ভালকে বুজাই কলা।
কি আৰু এইবোৰ মানে মোৰ কি হৈছে হৈছে জানা এইবোৰ একজামতে লিখি। ছো ন বহুত কিবা কিবি বনাই বনাই।
অ। হয় একদমত বহুত লিখা যায়।
অ এই একজামতো বহুত লিখা যায় দুই তিনি পেজ এনেকেই তোমাৰ যদি টেন মাৰ্কসৰ বাভ। এ আইৰ বিষয়ে টেন ফাইভ মাৰ্কৰে আহিছিল দিয়াচোন কিন্তু মই। কিছুমান লিখা গ'ল জানা।
অ। ঠিক আছে অ। ঠিক আছে আকৌ তোমাক কল কৰিম কেতিয়াবা।
ঠিক আছে ঠিক আছে কৰিবা অকে উম বাই বাই।
উ আহ